হেল্ল'
শুনছানে কি কৈ আছা বোলো?
অ শুনিছ-
কি কৰি আছা?
কি কৰিবা আও কাম বন কাম বন কৰি আছো। তুমি?
ৰবা
অহ।
যি হে ৰ'দ অহ নাই। এ কাম বন কৰি লৈ পেলাই অকণ বহি লৈছোঁ, চাহ অকণ বহাই আছোঁ খাম আও।
অ।
আজি ৰ'দ দিছে ন এই হি কি কৰি থাকিব আৰু টিভি চাই আছ- ছে গৰম বন্ধ।
অ আজি পিছে কেইটাত উঠিলা শুৱা পা
বা সোনকালে চাৰে চাৰিটাতে।
আমাৰ আজি চাইনতাত উঠিচো গম পাইছা।
অ নাই সি দেৰিলৈকে শুই নাথাকে সোনকালে উঠে।
অহ।
চাৰে চাৰিটা পাঁচটাত উঠে মানে।
অ', অভ্যাসটো ভাল তাৰ।
আৰু ইমান গৰম দিছে বা আজিৰ বা আমাৰ ইয়াত হেৰি হৈছে নহয়। নাটক আৰু বৰগীতৰ কৰ্মশালা।
তোমাৰ লোকৰ নামঘৰ লাইব্ৰেৰীত।
অ নামঘৰত হৈছে।
অহ।
তাক দিম বুলি ভাবিছিলোঁ সি গৰমত নাযায় বোলে। ইয়াত আকৌ ইয়াত গ'লে আকৌ আজিৰ পৰা ন তাৰিখলৈকে হ'ব। তাক সাত তাৰিখৰ পৰা নাটকৰ কৰ্মশালা আছে।
অহ অহ।
এই নালাগে দিয়া বোলো দুদিন গৈ বোলেনো কি কৰিব, মাদকক কৰ্মশালাত এডমিশন দিয়া আছে তাত যাব লাগিব। তাক কৈছো সেইখিনিকে কৰা থ'ব লাগিব স্কুলৰ প্ৰজেক্টখিনি দিছে যে।
তাকে স্কুলৰ প্ৰজেক্ট খিনি সেইখিনি তোমাৰ সোনকালে কৰিব লাগিব। কালি বৰশালে ফোন কৰিছিলো তাইও কৈছে, সোনকালে তালে কৰিম। কালি আমাৰ ছোৱালী স্কুল নগ'ল যে বোলো স্কুলত কিবা লিখাইছে নেকি তাইক তা ল'বলে। বুলি কোৱা নাই বোলে
অ ময় সুধিম বুলি ভাবিছিলোঁহে কিবা লিখাইছে নেকি?
অ নাই নাই একো লিখোৱা নাই।
অ মই বোলো কিবা লিখাছে যদি দিবলৈ
অ ইতিহাসৰ প্ৰকল্প দিয়ে জানো ইতিহাস
জানো এতিয়া সেইটোহে নাজানো এবাৰ প্ৰথম পাইছেহে।
অ', ইংলিছো দিয়া নাই নেকি দি দিব নেকি?
ইংলিছৰ দিয়ে চোন আগতে।
দিয়ে এইবাৰ দিয়া নাই চোন, এই গ্ৰুপত দিবও পাৰে ছাৰে।
অ', দিব চাগে, কালি তুমি সেইখিনি দিলা জানো? হিন্দী। হিন্দী, আৰু কিবা কিবা দিছিলে যে কৈ দিছিলে স্কুলত।
কৈ দিছে মান, ে তোলো কৈ দিয়া খিনি মোৰ ভালকে মনত নাই মই, বৰ্ষাক কব লাগিব, বোলো তই, কি কি দিছে ধুনীয়াকে মেছেজতে নহবা আকৌ কিবা ভইচ মেছেজতে দি দিবলে। নহলে সময় কোৱা সময়ত পাহৰি থাকোগে।
অ',
এই বিজ্ঞান আৰু সমাজ বিজ্ঞান খিনিহে দিছে, আৰু বিজ্ঞানো কেনেকে কৰিব লাগে ক্লাছত বোলে বাইদেউ কৈ দিছে বুজাই। সেইখিনি সুধিব লাগিব। নে দুইটা ছেকশনতে একেই দিব প্ৰকল্প, নহয় জানো?
একে একেই, প্ৰকল্পখিনি একেই।
অ', নহয় ছাৰ বাইদেউ সকলে গোটেইখিনি প্ৰকল্প কিছুমান ষ্টুডেন্ট স্কুললে নেযাব পাই দিয়াচোন।
উম, কাৰোবাৰ বেমাৰ আজাৰো হ'ব পাৰে, এইকেইদিন ল'ৰা ছোৱালীবিলাকৰ ইমান বেমাৰ হৈছে। গৰমটো কেনেকুৱা দেখিছা?
উম,
ৰাতিপুৱাৰ পা কেনেকে ৰ'দ ওলাইছে।
উম, যোৱা ৰাতি বৰষুণ দিছিল নেকি তোমালোকৰ, অ,
মুখে চুখে ঘামচি ওলাই অৱস্থা নাই।
অ',
বিশেষকে গৰমতে এইকেইদিন
তোমাৰ এই, হেৰিখিনি ভাল হ'ল?
নাই ভালকে ভালেই হোৱা নাই নহয় সেইখিনিও। আকৌ কাইলে মানে ডক্তৰৰ ওচৰলে যাবহে লাগিব। বেছিহে হৈছে গৰমত, ঘামি থাকে যে।
এ, অ, ঘামি থাকে যে।
গোটেই, পিঠি, পিঠিখনৰ নহয় আৰু ডিঙিৰ ওচৰলৈকে হৈছে। সেইখিনি দেখাবহে লাগিব ৰঙা হৈ আছে সেইখিনিও একে পুৰণি বিষ হয়।
অ',
আকিবলৈয়ো অশান্তি লাগি যায়।
অশান্তি লাগি যায়, অ, উম,
এচটা হৈ আছে।
তাৰমানে গৰম দিন পৰিলে বেছি হয়, উম,
খজোৱাৰ বিষৱা হয় গৰম দিনতে বেছি হয় ঠাণ্ডা দিনত ভাল হৈ যায়। গৰমত ঘাম চাম এইবিলাকৰ এলাৰ্জিৰ নিচিনা হয় নেকি, ডাক্তৰে কৈছিলে মানে ভে নিচিনা হেৰি হয় বুলি, সেইটো এটা হেৰিয়ে, উম, কিবা ভেঁকুৰৰ নিচিনা, তাতে ক'ত ভাল স্কিনৰ ডক ক্তৰ বহে দেখাবগে লাগিব, কাই দেওবাৰে হ'ল।
এই স্কিনৰ ডক্তৰ বিলাকৰ, তুমি স্কিনৰ ডক ক্তৰ ওচৰলৈ গ'লে এই যে বাহিৰত এখন চাইনবৰ্ড সৰুকে মাৰা থাকে। এ ডক্তৰ সকলৰ ডিগ্ৰীবিলাক লেখা থাকে। তাত কি, দেমতলেগিষ্ট নেকি সেইটো লেখা থাকিলে সেইজন ডক্তৰ ওচৰলেহে যাবা।
অঁ অঁ।
সেইটো ভাল হয় বোলে উম।
কি বুলি কৈছিলে, আকৌ এবাৰ কোৱাচোন?
ই ডেমটলিজেচ বুলি নে কিবা এটা বুলি কয়। সেইটো এটা হেৰি তোমাৰ এলাৰ্জি বিভাগৰ ড ক্তৰ কিবা ডিগ্ৰী আৰু
অঁ, অঁ।
ডাইমটলিজিছ
এই হেৰিতে মাৰি চাব লাগিব মোবাইলত, গুগলত ভাল কোন ডক্তৰ বহে, বহি পেলাই দেখাই আহিব লাগিব নহ'লে এই গৰমত থকা -কৰা অশান্তি, কাম- বন কৰা অশান্তি
অ, এই পদুম ডেকা বুলি কোৱা স্কি নৰ ডক্টৰজন ইমান ঠিক নহয় দেখাইছানে? দেখাইছানে পদুম ডেকা নেকি?
কি কৈছা?
ইছ পদুম ডেকা নামৰ স্কিনৰ ডক্তৰজনৰ তাত দেখাইছা?
পদুম ডেকা? এই দেখাইছিলোঁ তাৰ আগতে
এ ভাল নহয় বোলে।
ইমান হেৰি, ইমান ভাল নহয় অ
ভাল নহয়, উম। নাই মই আজিলৈকে যাব লগা হোৱা নাই যেনিবা ঈশ্বৰৰ কৃপাত।
অঁ।
এই আমাৰ বা এজনী হৈছিলে তাই গৈছে, এই তাই ভাল পোৱা নাই এতিয়া তাই গুৱাহাটীতহে ট্ৰিটমেণ্ট কৰি আছে।
মই দেখুৱাইছোঁ আগতে, কোনো ভাল-ভাল হোৱা নাই যে?
অ', তাই মানে গোটেই গাতে এলাৰ্জি হৈ যায়, খজুলি।
ভাল ডক্টৰ আছেও মই এদিন মোবাইলত পাইছিলোঁ বুজিছনে, স্কিনৰ অ।
নিদান্ত আমাৰ ওচৰতে।
অ তুমি তাক খবৰ কৰি চাবাচোন।
অ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় নহয়
অ, তোমালোকৰ ওচৰতে সুবিধা হব।
হুম। এই আজিকালি কি জ্বৰ এটা আহিছে দেখিছা?
অ, তিনি- চাৰি দিনলৈকে থাকে এইটো ভাইৰেল ফেভাৰৰ নিচিনা হৈ গৈছে
কিবা কি আফেৰিকান কিবা হে নহয় নহয় হেৰি কালি বাতৰিতে নিউজত দি আছিলে মানে কিবা আফেৰিকান ভাইৰেল কিবা হেৰি বুলি, এজন প্ৰথমজন ধৰা পৰিছে সেই, সেই পুৰণি গুদাম প কি কহলি নে কাহলুলি গাওঁ তেনেকুৱাত এই হেৰি নিচিনাই হৈছে মানে কৰোণা যে কৰোণাৰ নিচিনাই মানে বেমাৰটো ইজনৰ পা সিজনৰ লৈ বিয়পা। সেই মানুহ যাৰ হৈছে মানুহজনৰ কথা কোৱা নাই নহয় প্ৰথমজন ধৰা পৰিছে বুলিহে দিছে
অহ, অ, অহ, উম। তেনেহলে, তাকে, সেইটো কভিডৰ নিচিনা ভাইৰাছে আহিছে
অ', সেই তেনেকুৱাই সেইকাৰণে সাৱধানে থাকিব লগা হৈছে অকণমান। বজাৰসমা কৰিবলৈ গ'লেও, মই এতিয়া তাতে যাব লগা হৈ আ ছে, যাবলৈচোন হেৰিয়ে লাগি আছে।
এ মাস্ক পিন্ধি আহিবা, মাস্ক। উম, আজিকালি মানুহৰ মুখত মাস্কেই নাইকিয়া হৈ গ'ল।
নাইকিয়া ঘৰখনত কাৰোবাৰ যদি কেনেবাকে এজনৰ হ'লে গোটেইবিলাকৰ জ্বৰ।
অ',
এ আমাৰ মাজুজনী ননদ আহিলে বিয়াত। সিহঁতক ঘৰ গোটেই সোপাই প্ৰথমতে দে, গিৰিয়েকৰ হ'ল। তাৰপিছত, ল'ৰাটো হ'ল, ছোৱালীজনী হ'ল, তাই হ'ল মই বোলো ইয়াক কৈছোঁ সাৱধানে থাকা দে চব
সাৱধানে থকা মানে যাৰ জ্বৰ হয়, অ, সেইজনক অকমান এক্সট্ৰাকে ৰখাব লাগে, শুৱাত এইটো বাগৰে যে। সেইকাৰণে সাৱধানাতো ভাল আৰু।
নিজে সাৱধানে থকাটোহে ভাল।
সেইটোৱে অ,
নহ'লে আৰু সোপা। ভাল পোৱা বেয়া পোৱা কথা নহয় আৰু নিজে সাৱধানে থাকিলে নিজেও সোনকালে সুস্থ হ'ল। ল'ৰা ছোৱালীয়েও অকণ হেৰি হ'ল ন', কাৰণ ল'ৰা ছোৱালীয়ে য'তে ত'তে ঘূৰি ফুৰে বা যি
ঘূৰি ফুৰে, সিহঁতেটো ইমান নেজানে অ,
অ', গৰমৰ কাৰণে ঠাণ্ডা ঠাণ্ডা এইবিলাক খাব বিচাৰে।
উম,
সেইবিলাকত দিবলৈ ভৰা ঠাণ্ডা খোৱালে নেমু পানী চেমু পানীকে খুৱাই থাকিব লাগিব।
অ, অ, সেনেবোৰ পানীয়ে ভাল
আইচক্ৰীম কিবাকিবি এইবিলাক এনেই মই বটলৰ ঠাণ্ডা জুচ এইবিলাক কিনি নিদিওঁৱেই তাক, খাবলৈ। কেতিয়াবা আইচক্ৰীম বিচাৰে যে খাবলৈ।
এ কেতিয়াবা এটা খালে একো নহয়, হুম,
তাকে কালি দেউতাকে কৈছে, হেৰি, অ,
কোৱা। আমাৰ এজনী উৎপাত লগাই আছে ফুৰিবলে যায়।
মোমাইকৰ ঘৰলে যাবলে। গৰম, ইমান, কাৰেণ্টেই নাই চোৱাচোন এই চাৰি পাঁচ দিন মান হ'ল আহে ভল্টেজে নাথাকে। ইমান অসুবিধা হৈছে। গৰমত।
কি ক'ব ধৰিছিলা তুমি?
সেই দেউতাকে কৈছে অকণ সাৱধানে থাকিবা আৰু, এইবিলাক ল'ৰা ছোৱালীয়েক সাৱধানে ৰাখিবলৈ
অ', অতো। আমাৰ সেই ল'ৰাটো, জ্বৰৰ পৰা, অ, হ'ব দিয়া।
হ'ব দিয়া, পিছত পাতিম দিয়া, অ,